হেল্ল'।
হেল্ল', শুনিছানে।
অ', শুনিছো অ'।
অ', কি কৰি আছা।
মই কাপোৰ বৈ আছিলো।
অ', অ', কাপোৰ বৈ থাকা যে, কাপোৰ কি বিক্ৰী কৰা নেকি।
উম, বিক্ৰী কৰোঁ।
অ', অ', চাদৰ মেখেলা।
চাদৰ মেখেলা কৰো, তাৰ পিছত চুৰিয়া কৰো, গামোচ
অ', অ', অ'।
আলহী দুজন আহিছিলে এতিয়া, এ চুৰিয়া বিচাৰি আহিছিল।
অ'।
তাৰমানে অৰ্ডাৰটো দি থৈ গৈছে, দুদিন দেৰিকে লৈ যাব আৰু।
অ', অ', এতিয়া অকল ব'বা মানে সেয়া নে মেখেলা চাদৰ বৈ আছা।
নাই মই চুৰিয়া বৈ আছোঁ।
চুৰিয়া বৈ আছা, অ', ভালে কৰিছা, নিজে কিবা এটাটো কৰিব লাগিব ন, এতিয়া সেইটোতো ব্যৱসায়ে হ'ল। তোমাৰ, অ', ফুল তুলিব জানা ন।
ফুল তুলিব জানো।
অ'।
হাতেৰে আগতে তুলিছিলো, এতিয়া মানে মেচিন লৈ আহিছো।
অ'।
তাতে ফুল তোলো আও, মেচিনতে।
অ', অ'। এনে তুমি মে মেখেলা চাদৰ এনে হেৰি দিব পাৰা। কিবা মানে পাৰ্চেল পঠাব পাৰা।
পাৰ্চেল সেনেকে পঠোৱা নাই আজিলে, এতিয়া ঘৰৰ পৰা মানে ডাইৰেক্ট লৈ যায়হি।
অ', অ', এনে দূৰলে দিবলে দিগদাৰ হয় ন।
দূৰলে মই সেনেকে দি পোৱা নাই।
অ', অ'।
মই তোমাৰ যিমান খিনি কাপোৰ বৈ আছো, সিমান তাৰমানে ঘৰৰ পৰাই লৈ গৈছে।
অ', অ', মানে পাৰ্চেল দিয়া নাই এতিয়ালেকে।
দিয়া নাই, তাৰমানে আকৌ এনেকুৱা মিতিৰ কুটুম থাকে যে, সেনেকুৱা তাৰমানে আহা যোৱা থাকে, সেনেকে লৈ যায়গৈ।
অ', অ', মানে পাৰ্চ চেল দিব পৰা হ'লে আমাৰ এইফালেও মানে আনিব পৰা গ'ল হয় ন, সেইটো কাৰণে মই সুধিছো তুমি পাৰ্চেলো দিয়া নেকি বোৱা কাপোৰৰ।
অ', মই পাৰ্চেল এতিয়ালে দি পোৱা নাই। এনে তাৰ মানে এ মিটিৰৰ হাততে দি পঠিওৱা যায় আৰু।
অ', অ'। এতিয়া মানে কি হৈছে তোমাৰ তুমিতো এইটো ব্যৱসায় হিচাপতে চলিছা ন। বি ব্যৱ সায়টো কৰা কৰিছা যেতিয়া, তেতিয়াহ'লে তুমি অনলাইনো কৰি ল'বা তেতিয়াহ'লে দুৰত টো দিব পাৰিবা।
উম।
অনলাইন কৰিলে।
অনলাইন কৰিলেটো পাম, তাৰমানে মই ভালদৰে ইমান মোবাইল ল'ব সময় নাপাওঁ যে। এ কোনোবা এটা সময়ত তাৰ মানে আলহী দুলহি বা মিটিৰ কুটুম এনেকে খা খবৰ লওঁ।
অ'।
সেই কাৰণে তাৰমানে ফোনটো ইমান হেৰি নাযায়, আৰু খবৰ ল' ল'ব লগা হ'লে তেতিয়াহে ফোন কৰো, তাৰপিছত তাৰ পৰা যদি লাগা হয়, তেতিয়া সিহঁতে ফোন কৰে।
অ', অ', অ', সেইটো কাৰণে, মান মই সেইটো কাৰণে মানে তুমি মই কিয় সুধিছো, তুমি যদি আমাৰ ইয়াতো ধৰি লওঁ তেনেকে অনলাইন কৰি পেলাই আমাক পাৰ্চেল বিলাক দিলা হয়। ইয়াত মানুহে তোমাক চিনিও পালে হয় আৰু ব্যৱসায় তোমাৰ ডাঙৰ হৈ গ'ল হয় ন।
উম, উম।
ব্যৱসায়টোতো মানুহে তেনেকেই ডাঙৰ কৰিব লাগিব।
অ', তেনেকে হয়, মোৰ এতিয়া অ', এয়া গুৱাহাটীলৈয়ে গৈছে।
অ'।
গুৱাহাটীলে নিছে।
নিছে।
অ', গুৱাহাটী, নগাঁওহে নিছে।
অ', অ'।
তোৰ গামোচা আনিছে, তাৰপিছত চুৰিয়া আনিছে।
অ', অ'।
চেলেং নিছে।
অ', মানে চব ব'বলে পাৰা আৰু।
গোটেই সমস্ত গোটেইখিনি বওঁ আৰু।
অ', ভালেই দিয়া, হাতৰ বিদ্যা আছে- হাতৰ বিদ্যা আছে, গতিকে এতিয়া হাতৰ বিদ এ ব্যৱসায় কৰিব পাৰিছা ন।
উম, উম।
বিদ্যা থাকিলেটো কৰিব পাৰিবাই।
উম, মোৰ সেই তাৰ অফিচ আছে যে, এয়া সূতাৰ অফিচ আছে তাত পূৰা কাঠ বনাই লৈছোঁ, কাঠ বনাও জৰিয়তে তাৰমানে সূতা লৈ আহোঁ।
অ', কাৰ্ডত সূতা দিয়ে।
অ', কাৰ্ডত সূতা দিয়ে, তাৰ পৰা অফিচৰ পৰা অফিচলে যাওঁ ডাইৰেক্ট, অফিচৰ পৰা লৈ আহো, এতিয়া সূতা পাৰা নাই কিয়া হৈছে আকৌ আনিব যাব লাগিব, কালি পৰসি মানে যাম আও।
অ', অ', অ', ত' মানে তোমালোকৰ ওচৰতে হয় অফিচটো।
অ', ওচৰতে অলপ দূৰ হয় মৰিগাঁও।
অ', অ', অ', তোমালোকে তেনেহ'লে দেখোন তেনেকে কেইবেজনীও মিলি পেলাইটো এটা ধুনীয়া বিজনেচ এটা হৈ যায় দেখোন ন।
উম, হয় তাৰমানে বোৱা কাপোৰৰ বহুত কমিয়ে আহিছে। মানুহ নোপোৱাই, উম।
এতিয়া মানে কি তোমাৰ আৰু মেচিনত বোৱাবিলাক আজিকালি বেছি হ'ল ন।
উম,
নত বোৱাবিলাক তোমাৰ মানুহে বেছি মানে গুৰুত্বটো দিবলে লৈছ ছে, কিন্তু তোমাৰ হাতে বোৱা কাপোৰযোৰ কিমান মূল্য আছে।
বহুত অ'।
অ', হাতে বোৱা কাপোৰযোৰ কিমান মানুহৰ কাৰণে মূল্যবান হয় নে, তুমি গামুচ চাখন তুমি বৈছা, গামোচ কিনা গামোচাখনত যিমানটো সন্মান তাত কে তুমি হাতে যিখন সেইটোত বেছি হয় নে নহয়।
উম, উম, হয়।
মানুহে কিন্তু বোৱা কাপোৰত গু ত্বটো বেছিয়ে দিব লাগে, যদি তোমাৰ মেচিনে বোৱা কাপোৰতে গুৰুত্ব দি থাকে, আমাৰ বোৱা কাপোৰবিলাক কেনেকে হেৰি পৰিচি ত হ'ব মানুহৰ ওচৰত, হয় নে। কাৰণে মানে, তেনেকে তোমাৰ এ তুমি তোমালোকে কেবেজনীও সেইটো কাৰণে মিলি পেলাই এইটোও কিন্তু কৰি ডাঙৰ কৰি ল'ব পাৰা।
উম, উম। তাৰমানে আৰু এজনী এ বৌ এজনীয়ে কৰিছে, তাই মানে শিকিব আহিব অ', আমাৰ ঘৰতে, মোৰ মানে শাল দুখন আছে।
অ'।
মে মেচিনত ব অ', ফুল তোলা শাল, হাতেৰে বওঁ, নে ফুলটো মানে মেচিনত তোলো। আৰু এখন তাৰ মানে চিম্পুল যেনে চুৰিয়া অ', পিন্ধা গামোচা, অ', সেনেকুৱা এখনত বওঁ।
অ', অ'।
তাৰমানে আজি যিজনী মানুহ আহিছে আমাৰ ঘৰলে, তাই মানে হেৰি বিচ চাৰি আহিছিল, গামোচা বিচাৰি আহিছিল, গামোচা মাত ত শালত তাৰমানে পঞ্চাছখন লগাইছিলোঁ। আৰু তিনিখন গামোচা আছে, অ'। পঞ্চাছখন ওলাল আৰু তিনিখন আছে, দৰাব নালাগে।
অ', অ'। মইতো কাপোৰ চাপোৰ ইমান এটা বব কৰিব নাজানো বাও। সেইটো কাৰণে মানে আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বোৱা কাপোৰখিনি। মানে। সেইটো কাৰণে মানে তেনেকে ধৰি ল, তুমি যদি অনলাইন কৰিলা হয় তেতিয়া আমাৰ ইয়াতো হেৰি হ'ল হয় ন।
উম, বিক্ৰী হ'ল হয় তাতো, পপোলাৰ হ'ল হয়, উম।
উম, উম, এতিয়া আজিকালিতো তোমাৰ মেচিনত বোৱা কাপোৰে বেছি পোৱা যায় ন। হাতে বোৱা উম, আমিতো হাতেৰে বোৱা কাপোৰবিলাক বিচাৰিয়ে থাকো।
অ'।
মেচিনত বোৱা কাপোৰ পিন্ধো নিপিন্ধা নহয়, চাদৰ মেখেলা পিন্ধো। কিন্তু চবতো মিচিনত বোৱাই ন, নহয়-নহয়।
এতিয়া হাতেৰে বোৱা ইমান সোমাইছোঁ, আজি সূতা, সৰু সূতা, বাৱনীয়া সূতা হয়, ইমান কোমল- কোমল সূতা হাতেৰে বোৱা, কি পিন্ধিও আৰাম লাগে।
লাগে আৰু তোমাৰ কিমা আমাৰ নাম ঘৰলে যাওঁতে কিমান ভাল লাগ
ভাল লাগে বগা কাপোৰ।
বগা চাদৰখন লৈ যাবা তুমি ৰঙা পাৰি দিয়া, কিমান
উম, উম।
সেইটো কাৰণে মানে মানুহে ব্যৱসায় কৰিবও লাগে, যিকোনো তাৰ মানে মানুহৰ শিক্ষা থাকিবও লাগে ন, এতিয়া তোমাৰ শি ইচ্ছাতো আছে গতিকে তুমি কৰি আছা, সেইটোৱে।
ত' মানে এ কি কিছুমান মানুহ থাকে এনেকুৱা, তাৰমানে কিনা কাপোৰখনৰ দামটো কম। বোৱা কাপোৰখনৰ দামটো বেছি, কাৰণ সেইটো নাভাবে যে সূতাটো কেনে কোৱা, সূতাটোৰ দাম, হয়।
সূতা আজিকালি বহুত দাম।
দাম, এমুঠা সূতাৰ দাম সত্তৰ টকা।
সত্তৰ টকা অ', চাইজৰটো তোমাৰ দামটো বেছি আৰু তোমাৰ মজলিয়া সূতাটো অকন কম আছ কম আছে অ', আজিকালি বোৰক মানে মানুহে কয় আৰু যে আমুকত কমত পাই, সেইটো কোৱাটো চাব লাগিব ন কিহত বৈছে।
অ', কিহৰ মানে সূতাও, সূতা আছে, চাজি সূতা, পকোৱা সূতা কেঁচা সূতা, ঢোলা সূত তা, সুতাও সুতা আছে হয়, সিহঁতে মানে সেইটো নাভাবে ইমান দাম লৈছ ছে, কিন্তু সূতাটো কি সেইটো চাব লাগিব ন।
অ', অ', সেইটো মানুহে চাব লাগিব ন। চাই-চিতি পেলাই তাৰ পিছত মানুহে দা- দমটো কৰিব লাগে। আমাৰ অসমীয়া মানুহৰ কাৰণে বোৱা কাপোৰযোৰ বহুত গুৰুত্বপূৰ্ণ।
হয়।
হয় নে নহয়, আৰ এতিয়া চাবা আমাৰ অসমীয়া চাদৰ মেখেলাযোৰ অকল অসমতে যে চাদৰ মেখেলা সেই সেটো নহয়, বাহিৰতটোতো চাদৰ মেখেলাই পিন্ধি আছে চাদৰ মেখেলাই চলি আছে।
উম, উম।
সেয়া তোমালোক কে এতিয়া তেনেকে চবেই যদি মিলি পেলাই কৰা, ভালেই হ'ব।
উম।
কৰিলে।
উম, উম, ইয়াত আছ আছে, তিনি, চাৰিজনীমান বোৱাৰী।
অ'।
অ', কাপোৰ বোৱে, মোৰ তনে মই কৈছোঁ, যদি ইচ্ছা আছে শিকিবলে, আমাৰ ঘৰলে আহিলে হ'ল মই শি শিকাই দিম আৰু তাৰপাছতে কৈছে মই যাম বুলি সেনেকে।
অ', অ'।
ন ভাল কথা হয়, উন্নতি কৰিব লাগে, শিকিব লাগে আ আগ্ৰহ থাকিলে শি
শিকাইও ভাল লাগে, আগ্ৰহ থাকিলে মানুহে পাৰেও গম পাইছা, তুমি কাৰোবাক জুৰ-জবস্তি যিকোনো কাম এটা কৰোৱাব নোৱাৰা। যদি মই তোমাৰ ওচৰত আগবাঢ়ি যাওঁ, তেতিয়াহ'লে সেইটোকে মই পাৰিম, হয়নে। জুৰ-জবস্তি কৰি সেইটো শিকাব নোৱাৰা।
উম, উম।
কিন্তু বহুত মন যায় দেই কাপোৰ ববলে, বহুত কিন্তু মই কাপোৰ ব'ব নাজানো।
মই তাৰমানে যেতিয়া এই মেচিনত ফুল তুলিছোঁ, প্ৰথম মই মোবাইলতে চাইছোঁ। ফুলটো কেনেকে তোলে।
অ', অ'।
তাৰপিছত যিজন মানুহ আহিছিল মোক শিকাবলে প্ৰ প্ৰথম- প্ৰথম, ভালদৰে চাইছ সেই মানুহজনে শিকাই দি থৈ যোৱা পিছৰ পৰাই হেণ্ডলোমত তাৰমানে মেচিনটো কাঠি এটা পৰি গ'লেও সেইটো তুলিব পৰা হৈ গৈছো আৰু।
সুবি অ', মানে এতিয়া অসুবিধা নাই আৰু।
এতিয়া অসুবিধা নাই, এতিয়া নিজে শিকিব পাৰা হৈছো আৰু বহুতখিনি।
অ', অ', অ', এতিয়া তোমালোকে চাগে ঘৰতে বোৱা কাপোৰ পিন্ধা ন।
উম, ঘৰতে বৈ কাপোৰ পিন্ধো, মই অফিচতো দিছো। অফিচটো দিছো, আগতে এ অফিচৰ কাপোৰ বহুত ব'লো মই, অফিচত অফিচতো গামোচা, চুৰিয়া সেনেকে কৰি দিছোঁ।
অ', অ', এতিয়া মানে বিহু-চিহু আহিলে আৰু গামোচা বোৱাটো হয়েই। উম, লৈ যায় হি আৰু ওচৰতে হোৱা হ'লে‌ আমিও আনিব গলোঁ হয় দেই, এতিয়া আঁতৰত কাৰণেহে।
উম-উম। ন মই এনেকে, অ', মই মোবাইল এটা দিব পাৰ হত দিব পাৰিলোঁয়ে হয়।
তহঁতি বোৱা কিনিবলৈ আ হ'ব দিয়া, ফোন কৰিবা দেই।
উম-উম দিয়ক।
আছে হ'ব দিয়া।
উম।